শুনি আছেনে? হেল্ল'। অ', অ' ভালনে খবৰ?
অ' ভালেই। তোমাৰ ভালনে?
অ', আছোঁ আৰু পথাৰ কিমান আগবাঢ়িছে খেতি-বাতি?
খেতি-বাতি এতিয়া বেছি নাই আৰু অলপ আছে।
অ', হৈছেগে। অ', বাচিছা আৰু।
উম।
আমাৰ আজি হাল বোৱাইছেহে, টেক্টৰ অহা নাছিলে।
অ'।
ফাৰ্মত, ফাৰ্মত থিকে আছে?
আছে অ', আজি ৰ'দটো কাৰণে বহুত কষ্ট পালো মানে।
সেইটোকে সুধিছোঁ সেইকাৰণে, ইমান ৰ'দ আজি।
এটা বজাত আহিছো পথাৰ পৰা দেৰি পুৰি গলো এ ফাল মান। গৰমত। বহুত গৰম আজি। একেদিন ভালেই পালোঁ বতৰ। আজিহে একদম গৰম পালো আহি আৰু গা-পা ধুই মেলি অকমান টাইম জীয়াই মেলি গাঁৱতে এখন বিয়া আছিল, বিয়া বুলি গ'লো। তাৰপিছত অ'। ক'ত গৈছিলা? হেল্ল'। হেল্ল'। হেল্ল'।
গৰমতে আকৌ শুনা নাই নিকি।
তাকেহে গো-গোপনি উঠি আছে ইমান, অ'। শুনিছা নে?
অ'।
অ', গৰম
বোলো আজি ফুৰিবলৈ, অ', গৰম এডাল তাকো ফুৰিবলৈ যোৱা কথা।
অ'।
গ'লো ছোৱালীজনীকো লৈ গ'লো অকনমান বোলো মনতো ভাল লাগিব ফুৰি মেলি আহিলে, বন্ধত ক'লৈকো নিয়াই নাই যে।
অ'।
স বুলি লৈ গ'লো আৰু। খেলা বস্তু তেনেকৈ ইমান গৰম নহয় তাতো। মানে আমি তিনিটামান বজাতে পালোগে লগৰ এজনী গৈছিলে।
অ'।
তাপা একদ
ভাল হ'ল তেতিয়াহলে, উম। আমি গৰম বন্ধ বুলি ক'লৈকো যোৱাই হোৱা নাই। অ', অ'ক'তো যোৱাই হোৱা নাই ব গৰম বন্ধ বুলি।
যামহে আৰু। মই আমাৰ গোটৰ লেঠা এটা মিটিং এখন আছো ঊনৈশ তাৰিখে আত্মসহায়।
অ', অ'।
তাৰ পিছত ঊনৈছ তাৰিখৰ দিনা মানে পইচা চৈচা টা উঠোৱা হয় আৰু তাৰ পৰা বিশ তাৰিখে জমা কৰিমগে মই বাইশ তাৰিখ মানে যাম বুলি ভাবি আছো আৰু
অ', ঠিকে আছে তেনেকৈ নগ'লে আকৌ নোৱাৰাৰে নহয় পাছত।
উম, তাৰ পৰা একদম স্কুল খোলা আগৰ দিনাহে আহিম মানে একত্ৰিশ তাৰিখে।
অ', থাকা আৰু দুদিনমান।
সেই দে বুলি ভাবি আছোঁ, অ'।
সেইটোকে ল'ৰা ছোৱালীও মনবোৰ অকণমান ওলাই গ'লেহে ভাল লাগে অ'। উম আমাৰ এই আজি বহুত ফূুৰ্তি আৰু ফুৰিবলে পাইছে। উম আৰু যিমান বেলেগৰ লগত গলেও মাক বাপেকৰ লগত যোৱা সমান নহয় নহয়
সেইটোৱে। মই ইয়াক ল'ৰাক কলোকো নিয়াই নাই মানে নিম বুলি ভাবি আছো তাক
অ', অকমান লৈ মেলি গ'লে ভাল পায় আৰু। চিনেমা চাবলে লৈ গৈছিলা নে?
অ', নিছিলো চিনেমা চালে তালেহে নিলো বাকী আৰু এইখন যে ৰৈ ৰৈ বিনালে
অহ।
ৰৈ ৰৈ বিনালখন তাক নিনিলো সি কৈ থাকে। অ' মা মই ৰৈ ৰৈ বিনালে চাবলে নাপালো। নাই এইবাৰ এইখনত লৈ যাম। অ', সেইখনলে নিনিলো তাক।
তাকে অহ মানে আজি হাল বাইছে।
অ'।
তাৰপিছত আকৌ কেতিয়াবা লাগে জানো এতিয়া আজি হাল বাইছে আকৌ ৰোৱনী লগাব লাগিব।
অ'।
উম, বাকী দোকানতো লাগি আছোঁ।
তুমি যাব লাগিব নে পথাৰত?
তাকে পথাৰলৈ যাব লাগিব চাগেদি মাজে মাজে অকণমান।
উম, উম চাহকন দিব যাওঁ ত দুমুঠি ৰুলা যেনিবা ভাত কণ দিব যওঁতে দুমুঠি ৰুলা।
অ'। সেইটোকে তেনেকেতো যাবই লাগিব।
সেইদৰে অকমান গ'লেও হৈ যায়।
উম, অ'।
কংকৰ খেতি নিজে কৰিছা নে কি? উম।
আমাৰ নিজে অ' আধি দিয়া কথা আছিলে মানুহ নাপালে। উম। আধি দিয়া কথা আছিলে তাৰপিছৰ মানুহ নাপালে কাৰণে এতিয়া উম।
উম, আমাৰ মানে আৰু দুআশী মান খাব। এই দুআশীটো কাৰণে মই বোলো হেৰি কৰিম এয়া কি বুলি কয় যদি মা কঠীয়া থি কঠীয়াও নাই আজি বাৰুতে, কঠীয়া থকা হ'লেও পিছ বেলা গৈ পেলাই ৰুলো বেয়া হয়।
অহ। তাকে জহা দিছ নে কি জহা
না নাই জহা নাই আমি সেই এইটো কি কয় মা-মা ক-ক'লা বড়া দিছো।
উম, ক'লা বৰা দিবা বহুত চেল হয় বিহুৰ সময়ত।
অ', ক
বহুত ভাল লাভ হয় মানে কৈছো নহয় ক'লা বৰাটো দিলে। আমাৰ এইখিনি মানে বৌ বৌহঁতৰ ক'লা বৰা কৰে নহয় সিহঁতৰ ঘৰলৈকে নাথাকে বিহু সময়ত।
হ'।
যে টকা হ'লেও মানে লৈ যায় মানে ক'লা বৰাতো হা এই বগা পিঠাটো চবেই খাব নোৱাৰে যে বৰা চাউলৰ। কিন্তু ক'লা বৰা চব বেমাৰী মানুহে খাব পাৰে যে। সেইটো কাৰণে ক'ল বাৰো কৰিব লাগে বিক্ৰী কাৰণে অইনয হ'লেও।
নিজৰ কঠিয় নাই ক'লা বৰাতো তাৰ পিছত বেলেগৰ পৰা দুআশী টা আনি পেলাই ৰুইছোহি।
অ', ক'ত পাইছিলা কঠিয়া সেয়া?
কঠিয়াহে, আমাৰ ওচৰতে মানুহৰ ঘৰত খবৰ কৰিলো। তাৰপিছত, সিহঁতৰ ৰুই পেলাই মানে থাকি গ'ল। তাৰপিছত থ দুআশী এটা থাকিলে, সেই দুআষী মোলে যেনিবা আমাৰ কলে আৰু কলোতে তাৰ পৰা আনিলেগে। আনি পেলাই সেই এডৰা মাটি বাম মাটি এডৰাত দুআশী, এটাহে ৰুব পালো, বাকী নাই।
হম।
সৰহ হোৱা হলে কথাই নাছিলে, তেতিয়া বেচিবৰ কাৰণেও হৈ গ'লে হয়।
অ', বেছিব কাৰণে হল হৈ তেতিয়া। অ' হয় বাৰু। উম'। এ' ছোৱালী অকনমান আমনি কৰি আছে আজি।
উম'
নাপায় বুলি কোয়গৈ যোৱা, তাকে সেই ভাত পানী এতিয়া কিহেৰে, তুমি বনাবানে? অ',
কি বনাও জানো, গৈ এতিয়া আকৌ সুধিলেহে হব। চবৰে, আমাৰ সেই বিয়াখন, ন খাই আহিলে ভোক দেখোন তেনেকে লগাই নাই।
অ' বিয়াত ভাত খুৱাইছিলে। মানুহো হৈছিলে নে গাঁৱৰ মানুহ?
গাঁৱৰ মানুহ তেনেকে নাই মতা।
নাই মতা অ' আমাৰবিলাককো নাই মতা যে তেনেকে।
তাৰপাছত, সেই কম মানুহ আৰু কিন্তু খোৱাটো ধুনীয়া খুৱাইছে।
অ', অ', অ' ঠিকে আছে বাৰু।
তাৰ পাছত সেই তাতে ভালকে খাই আহিলো। এতিয়া দেখোন কিবা এলাহ-এলাহ লাগি আছে। হলেও কিবা এটা উম'। অকনমান কিবা অকমান বনাম আৰু অকন-অকন ত কে বনাই পেলাই খাম আৰু ভাত অকনমানকে বনাই দিম ভাজি- চাজি দি কিবা এটা বনাই দিম মই যাব। বেছিকে নাখাওঁ।
উ',
কবি নাখালেও মানে কি আমি সদায় কষ্ট কৰি এয়া সে তা আছে আৰু আমনি লাগে এতিয়া এই পথাৰ কাম কৰি উঠি পেলাই একদম মন নাযায় আৰু গাবোৰ এলাহ
হয়, হয় মই মুৰ্গীসোপা গঁডৰালত ভৰাই মেলি গৰু-চৰু বান্ধি মেলি
উ'
এই আজৰি হৈ পেলাই চাহ একাপ খালো ধুনীয়াকে গাখীৰ চাহ। পাই পেলাই বহিছোঁ আৰু।
উম',
যেতিয়া আকৌ ভাতৰ চিন্তা। গ গাকাই দেখা ন উম',
যি বতৰ এইফালে দেখোন বিজুলিয়ে আছে কি বা হয়।
আছে অ' এইফালেও। বতৰটো মানে সেই বৰষুণ দিব কেনেকৈ চাগৈ ৰাতিলৈ।
উম' বৰষুণ দিয়ে ন নিদিয়েই ন বুজুলিয়ীয়া আছে।
অ',
দি বৰষুণ দিয়ে ভালে হ'ব উ'।
বৰষুণ দিলেই ভাল পাওঁ।
তাকে আমাৰ আগফালৰ মানুহ ঘৰ কাইলৈ বোকা দিব ৰোৱনিয়ে বিচাৰি পোৱা নাই।
অ'।
উম, মানুহবোৰ চবে এতিয়া বোকা দি দিছে যে।
হয়। মই কি কলা?
এই একণ সময়ত বোলো পাবলৈ টান চবৰে বোকা দিছে যে। মানুহৰ ৰোৱনি পাবলৈ নাই। অ', বোলো বোকা দিলেও এইকেইদিন নাপায়ে বোলো।
হেল্ল'।
অ', শুনি আছো মই।
অ', কি কৈছে?
হেল্ল'। মই ধুনীয়
হেল্ল' অ' অ' এতিয়া শুনিছো কোৱা?
উম মই ধুনীয়াকে শুনি আছো। এইকেইদিন বোলো বতৰত চবৰে বোকা দিয়ে আছে যে ৰোৱনিবোৰ পাবলৈ নাই। হেল্ল' হেল্ল'।
নাই শুনিছানে শুনি আছানে হেল্ল'?
শুনি আছো অ' কোৱা।
আমাৰ এতিয়া ৰোৱনী কি হয় জানো আৰু ৰোৱনী নাপালে।
অ', তাকে কেইদিনমান দেৰিকে হ'লে পাবা কিন্তু সোনকালে হ'লে পাবলৈ বহুত টান।
হয় বাৰু এতিয়া দেৰিলৈকে ৰ'বও নোৱাৰি নহয় বৰষু খুন্দি থাকো নে ভাল হৈছিলে উম। এতিয়া ৰ'দ দি দিলে আকৌ মানে কষ্ট হ'ব।
উম।
উম, উম।
উপায় নাইকিয়া হৈছে।
উম, তাকেহে।
উম।
বাকী মাহঁতৰ ঠিকে আছে?
মাহঁত ঠিকে আছে অ' অকমান হেৰি পথাৰত গৈ মেলি মানে গাবোৰ এলাইছ' লাগিছে।
হয়, হয়।
ৰুইছে।
উম, তাকো ৰ'দটোও দি দিছে যে।
সেই আজি ৰ'দৰ কাৰণে এনেকুৱা হৈছে।
সেইটোয়ে বতৰ ঠাণ্ডা হ'লে যিমান পথাৰত থাক কিলেও আমনি নালাগে উম ভাগৰত মানে উম, হয়, হয়।
ৰ'দটো কাৰণে এনেকুৱা হৈ আছে।
অ', মুৰ্গী দিম লাগে যদি কবা সুধিবাচোন কাৰোবাক।
হা?
মুৰ্গী দিম লাগে যদি সুধিবাচোন কাৰোবাক।
অ', আছে ন?
আছে আছে।
অ', কম বাৰু উম উম।
উম, উম মুৰ্গীও বিকিছো বাৰু মতা মুৰ্গীকেইটা।
উম।
উম।
ঠিকে আছে মা জনাম বাৰু কাৰোবাক যদি লাগে। লাগিলে ক'ম, আমৰ হেই বাচন বোৰত দানাওঁ নাই, এতিয়া দানা দিব লাগিব। পানীও নাই
অ'।
এতিয়া আকৌ দানা পানী দি, অ' এইবোৰত লাগিয়ে থাকিব লাগিব।
উম্।
ৰাতি গৰমটো বেছি।
উম, এতিয়া ডাঙৰ, ডাঙৰ হৈছে নে অকণমান নিবলৈ আহিবই নহয় চাগে?
অ' এতিয়া ডাঙৰ হৈছে।
উম।
নিবলে আৰু দিন আছে, কেতিয়া নিয়েহি জানো? পঞ্চল্লিশ দিন হ'ব লাগিব আউ?
অ, পঞ্চলিশ দিন হ'লেহে নিয়েহি।
আৰু বেছি দিন নাই আৰু লৈ যাব আৰু।
উম, উম, উম বাৰু তেতিয়াহ'লে মইয়ো ভাতত লাগোগে।
অ'।
তুমিও ফা তুমিও ফাৰ্মত লাগা ময়ো ভাতত লাগোঙগে।
অ', অ' ভাত তুমি বনাব লাগিব?